অ', উম, শুনিছো, শুনিছো মোৰ মাততো শুনিছানে?
অ', শুনিছো, শুনিছো কি কৰি আছা?
এয়া তোমাৰ এনেই বিচনাতে অকনমান বাগৰি আছো। উম, ভাত পানী খালো, খালো তুমি খালানে?
মই তোমাৰ সেই ভাত পানী তোমাৰ এই জাষ্ট মানে খাই মেলি উঠি আহিছো আৰু।
অ', অ'।
আহি মেলি এনে অকমান বিচনাতে শুই আছো। ৰু, বাকী খবৰ খাতি কোৱাচোন বাৰু।
খবৰ খাতি ভালেই, ভালেই তোমালোকৰ ভাল নহয়?
অ', মোৰো ভালেই, ভালে বাৰু।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অ', সেই ফোন কৰিলো মানে মই তোমাৰ সতে অকমান কথা এটা ডিচকাচ কৰিবলগীয়া আছিলে নহয় অক
অ', কেনেকুৱা কথা?
মানে তোমাৰ আমাৰ গাঁৱতে গম পাইছানে আমাৰ গাঁৱতে কি হ'ল মানে কাণ্ড এটা হৈ গ'ল নহয়।
অ', কি হ'ল?
এই আমাৰ গাঁৱত যে তোমাৰ এই ডাঙৰ যে পাহাৰ এখন আছিলে তুমি দেখি
উম, দেখিছিলো, দেখিছিলো অ'।
অ', তোমাৰ সেই পাহাৰখন এতিয়া তোমাৰ কাটি আছে নহয় তোমা এই তোমাৰ কোনে মানে এতিয়া মানুহখিনি চিনি নাপাও, কিন্তু মানে মানে পাহাৰ মানে পাহাৰখনন এতিয়া কাটি, কাটি আধা মানে কাটি খতমে কৰি দিলে আৰু এতিয়া। সেইটোৱেটো বস্তু এতিয়া মোৰ তোমাৰ বেয়াও লাগি আছে গম পাইছ
তাকেইেতো, এইটো একদম বেয়া কাম কৰিছে নহয়।
অ', বেয়া কাম কৰিছে সেইটোৱেতো মই কথা ভাবি আছো। এতিয়া মই সিহঁতৰ মানে এতিয়া আমাৰ গোটেই গাঁওৰ পাহাৰখন নহয় জানো পাহাৰখনত মানে অ', মানে গাঁওখনত তোমাৰ পাহাৰ বুলিবলে অকল এখনেই পাহাৰ আছিলে। অ, তাৰ পিছত এতিয়া সেই পাহাৰখনো এতিয়া কাটি দিছে।
উম।
তোমাৰ এতিয়া কি হয় গম পাইছা না, তোমাৰ আমাৰ ইটো চাইদৰ পৰা মানে যিটো যিখিনি পতাহে সেই পাহাৰখন যে আমাৰ সেইখনত আছিলে যে আমাৰ গাওখননৰ প্ৰটেক্যন হিচাপে আমাৰ পাহাৰ খনে আছিলে। কিন্তু তোমাৰ এতিয়া কি হৈছে, তোমাৰ সেই পাহাৰখন কাটি দিয়াৰ লগে, লগে ডাইৰেক্ট মানে বতাহটো
উম।
বহুত জোৰেৰে আহি যায়, গম পইছা নে নাই, মানে একদম ধুমুহা খদিৃহ আহে আৰু।
হয়।
আহি মেলি তোমাৰ একদম ঘৰ, চৰ একদম উৰুৱাই নিয়ে গ'ম পাইছানে।
উম, উম। হয়। হেল্ল'?
অ,
অ', অ', শুনিছো, শুনিছো।
অ', অ', এই মানে কি হৈছে তোমাৰ মানে পাহাৰ খন যেতিয়াৰ পৰা কাটি দিছে গম পাইছানে, তোমাৰ মানে বতাহ বিলাক খুব বেছি জোৰেৰে আহিছে মানে তাত তাৰ ফলত কি হৈছে তোমাৰ সেই ঘৰ চৰ বিলাকও উৰুৱাই আনিছে। বুজি পাইছা নাই সেইকাৰণে মানে তোমাৰ এতিয়া বহুত বেয়া লাগিছে আৰু কি হৈছে পাহাৰত মানে বিভিন্ন ধৰণৰ তোমাৰ জীৱ-জন্তু আছিলে ন, এতিয়া জীৱ-জন্তু বিলাকো তোমাৰ মানে থাকিবলৈ ঘৰ নাইকা ক নিচিনা হৈছে গম পাইছানে, অ'। এবাৰ মানে আমাৰতো গাঁওৰ পাহাৰ নহয় জানো সেইখন বা সেইখনে আমাৰ গাওখনো শুৱনি কৰি ৰাখিছিলে পাহাৰ খনে অ, তাৰ পিছত মই সেইকাৰণে কি কলো মইও শয্য কৰিব পৰা নাই ত পাহাৰ খখন কাটি আছে সেইকাৰণে আমি কি কৰিলো তোমাৰ আমাৰ গাঁৱৰ মানুহে তোমাৰ এক গোট হলো এক গোট হৈ মেলি কি কৰিলো মানে গাঁৱৰ মানুহ খিনিয়ো ভাল পোৱা নাই ন। তাৰ পিছত আমি সকলো গলো গৈ মেলি তোমাৰ সেই মানুহজনক সুধিলোগে।
হয়।
মানুহ মানে তোমাৰ পাঁচ জন মান আছিলে।
অ'।
তোমাৰ একদম জেচি বি ফকল লগাই মেলি কাটি আছে আৰু পাহাৰ তাৰিছত আমি সিহঁতক গৈ মেলি প্ৰম সুধুচো বোলো অ, দাদা তোমালোকে এইবিলাক কেলে কাটি আছ।
অ'।
তাৰপিছত সিহঁতে কৈছে বোলে আমাৰ ওপৰৰ পৰা নটিচ আহিছে।
অ'।
আমি সিহঁতে এ, তটা গালি দিছো সিহঁতক হ আমাৰ তোমাৰ এই আমাৰ গাঁওৰ এখনে পাহাৰ তোমালোকে এখন কেলে কাটিছা আৰু তোমালোকক এই পাহাৰ খন কাটিবলৈ তোমালোকক পাৰ্মিশন কোনে দিলে হয়, নহয়। কাৰণ বিনা পাৰ্মিশনত এইটো এখন পাহাৰ কটাটো মানে একদম ভাল কথা নহয় এইটোতো সেইতো তাৰ পানিচমেন্ট পাব লাগিব ন সেইকাৰণে আমি আমি সুধিছোগে। প্ৰথম ভালকে সুধিছো আৰু তাৰ পিছত সিহঁতে ভালকে কৈছে বাৰু দেই কথাখিনি। কৈছে বোলে ওপৰৰ পৰা নটিচ আহিছে।
উম।
ইয়াত মানে নতুন এটা ফেক্টৰী বনাব চৰকাৰী এব আমি এতিয়া তোমাৰ নটিচ দেখাই দিছে আমিতো একো ক'ব নোৱাৰা। নোৱাৰা হৈ গলো এতিয়া। তাৰপিছত এতিয়া আমি কি কম আৰু আমি একো নাই কৰা তাৰপিছত আমি সিহঁত এট সধছো নাক দিলে নহব নেকি।
অ'।
সিহঁতে কৈছে নাই ওপৰ পৰা পাৰ্মিশন আছে কাটিবই লাগিব।
অ'।
এয়া তুমি চোৱাচোন আমাৰ চৰকাৰখনে বাৰু এখন পাহাৰ কথাতো বাৰু ভাল কাম কৰিছে জানো।
হেই একদম নাই কৰা।
অ, তোমাৰ তুমি এতিয়া চোৱা এখন পাহাৰত কিমান জীৱ-জন্তুৱে বসবাস কৰে তোমাৰ এখন পাহাৰত যেতিয়া জীৱ-জন্তু বিলাকে বাস কৰে। নাই নে সেই পাহাৰ খনক তোমাৰ নিজৰ ঘৰ হিচাপে ভাবি মেলি তাত থাকে গম পাইছা নাই। ইয়াত এতিয়া যেতিয়া তোমাৰ মানুহে গৈ পাহাৰ খিনি কাটি দিব সিহঁতকৰ ঘৰখন যেতিয়া ধ্বংস কৰিব। নহলে সিহঁতে থাকিব ক'ত হয়ে নহয়। অ, স সিহঁতে তোমাৰ নিজ পাহাৰ খনকে নিজৰ কে, মানে ঘৰ বা কেন্দ্ৰ বুলি ভাবি মেলি সিহঁতে তাত বসবাস কৰি আছে সিহঁতক ঘৰটো যেতিয়া ভাঙি দিম তেতিয়া কি হ'ব সিহঁততো খঙো উঠিব আৰু ভয়ো, ভয়ো খাব গম পাইছা নাই কাৰ অ, কাৰণ সিহঁতে তোমাৰ মানুহলে বহুত ভয় নহয় জানো এতিয়া তোমাৰ সেই তাৰ ফলত কি হৈছে প্ৰথম কথাটো চাবলৈ গলেতো আমাৰ এতিয়া সেই পৰিৱেশত কিমান বিৰূপ প্ৰভাৱ পৰিছে।
প্ৰভাৱ
গম পাইছা নাই কাৰণ এখন পাহাৰে কিন্তু আমাৰ অ, এখন ঠাই তোমাৰ জলবায়ুটো নিয়ন্ত্ৰণ কৰি ৰাখে গম পাইছা নাই। তোমাৰ এখন পাহাৰে তোমাৰ আমাৰ যি পৰিৱেশৰ ভাৰসাম্য অৱস্থা এটো কিন্তু বহুত মানে ৰক্ষা কৰি ৰাখিবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া এখন পাহাৰ কাটি দিব তেনেহলে কি হ'ব আমাৰ পৰিৱেশৰ যিটো ভাৰসাম্য অৱস্থা সেইটো মানে সেইটোৰ পৰা একদম হেৰি হৈ যাব মানে গম পাইছে নে সেই ভাৰসাম্য অৱস্থাটো মানে হেৰাই যাব।
হেৰাই যাব হয়।
অ, গতিকে আমি এখন পাহাৰ কেতিয়াও কাটি দিয়াটো ভাল কথা হ'বই নোৱাৰে তাৰ এখন পাহাৰ কটাৰ লগে, লগে আমাৰ পৰিৱেশৰ একদম বিৰূপ প্ৰভাৱ পৰিব গম পাইছা সেইকাৰণে আমি কেতিয়াও পাহাৰ কাটিবলৈ চেষ্টা কৰিব নালাগে।
নালাগে, নালাগে।
গৈ পাইছা নে পাহাৰ আমি পাহাৰ বিলাক যিমান পাৰো সিমান সংৰক্ষনহে কৰিবলৈ চাব লাগে কিন্তু এতিয়া বৰ্তমান সময়ত দেখা গৈছে যে পাহাৰ বিলাক তোমাৰ একদম পুৰা কাটিহে আছে, পাহাৰ বিলাক খান্দিহে আছে। এতিয়া কি হৈছে তোমাৰ সেই পাহাৰ বিলাক যেতিয়া কাটি দি দিছে গমাইছ নে এফালৰ পৰা যেতিয়া পাহাৰ কাটি, কাটি গৈ আছে। তাত যিবিলাক তোমাৰ জীৱ-জন্তুৱে বসবাস কৰে সেই বসবাস কৰা জীৱ-জন্তু বিলাকে যিহেতু তোক ভয় খায় আৰু তাৰ ফলতে কি হৈছে সিহঁতে তোমাৰ আহ মানুহক এতিয়া মানে তোমাৰ এটেক কৰিছে তাৰে মানুহক তোমাৰ আক্ৰমণ কৰিছে। গতিকে মানে সিহঁতে ভয়ো খাই সিহতৰ ঘৰো থাকিবলৈ নাইকিয়া হৈছে।
উম।
আৰু মানে সিহঁতৰ এতিয়া উপায় নাই, আৰু সিহঁতে ৰাস্তালৈ ওলাই আহিছে, ৰাস্তালৈ ওলাই অহাৰ ফলত কি হৈছে মানুহ বিলাগে সিহঁতক তোমাৰ ভয়
হয়।
আৰু সিহঁতে মানে নিজক বচাবলৈকে মানে নিজক প্ৰটেক্ট কৰিবলৈকে মানুহবিলাকক এতিয়া বৰ্তমান এটেক কৰিবলৈ গতিকে এতিয়া এখন পাহাৰ কটাৰ ফলত আমাৰ কিমান ডাঙৰ ডাঙৰ সুবিধা আছে হয় নহয়, গতিকে ইয়া ইয়াৰত মানে তুমি, ইয়াৰ প্ৰতি কি ভাবা আমি পাহাৰ খন কটাটো উচিত নে নে অনুচিত বাৰু।
হয় আচলতে তুমি কৈছা যে পাহাৰ কটা কথা ইমান খিনি কথা মোৰ আগত কৈছায়ে।
এতিয়া আচলতে এটা কথা, পাহাৰ কটাটো আমাৰ কাৰণে কেতিয়াও লাভৰ বিষয় নহয়। কাৰণ পাহাৰ হৈছে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য, যিটো আমাৰ কি হয়। এটা অঞ্চলৰ যি সৌন্দৰ্য প্ৰাকৃতিক ভাৱে যিটো সৌন্দৰ্য গঢ়ি উঠে। সেই পাহাৰ বা গছ গছনি এইবিলাকে আমাৰ ৰক্ষা কৰি ৰাখে, কিন্তু আমি যেতিয়া এটা পাহাৰ কাটি দিম, তেতিয়া কি হ'ব আমাৰ এই লোকচান হোৱাৰ লগতে কি হয় আমাৰ অঞ্চলটোৰ এটা সৌন্দৰ্য্য নাথাকে জানো। সেই সৌন্দৰ্য্যটো আচলতে হেৰাই যায়, কাৰণ আৰু তাৰ লগতে তুমি কৈছা যে পাহাৰত যিবিলাক জীৱ জন্তু বাস কৰে, সেই জীৱ জন বিলাকে কি হয় আচলতে সেই পাহাৰটোক নিজৰ বাসগৃহ বুলি ভাবি বাস কৰে বা তাত সেইটো আচলতে সিহঁতৰ কেন্দ্ৰ ভূমি বুলি ভাবি তাত থাকে। যেতিয়া আমি সেই সিহঁতৰ বাসস্থান বোৰ ভাঙি পেলাম। বা সিহঁতৰ যিটো খাদ্য বস্তু সংগ্ৰহৰ মেইন উপায়। বা জীয়াই থকা যি মূল কেন্দ্ৰ, সেইটো যেতিয়া আমি ধ্বংস কৰি দিম। তেতিয়া সিহঁতে নিশ্চয় ভয় খাব বা সিহঁতৰ আমাৰ ওপৰত খং উঠিব, কাৰণ আমি যদি এতিয়া মানুহৰ ক্ষেত্ৰতে চাওঁ, আমি কি হয় যদি এজন মানুহক বিনা কাৰণত তেখেতৰ ঘৰটো ভাঙি দিওঁ, তেতিয়া কি হ'ব তেওঁ হয়তো প্ৰথম ভয় খাব। আৰু নহ'লে কি হ'ব তেওঁৰ মনৰ ভিতৰত এটা মানে বিদ্ৰোহৰ জোৱাৰ উঠিব। কাৰণ তেওঁ ভাবিবো যে বিনা কাৰণত মোৰ ঘৰটো কিয় ভাঙি দিলে। ইয়াৰ প্ৰতিশোধটো মই ল'মেই, সেয়া আচলতে জীৱ জন্তু বিলাকৰ ক্ষে সেই একেই ঘটনা কাৰণ সিহঁতে এটা এটা জীৱ, সিহঁতেও জীয়াই থাকিবলৈ পাহাৰটোকে কেন্দ্ৰ ভূমি বুলি ভাবি তাত ধুনীয়াকৈ বসবাস কৰি আছিলে। সিহঁতেতো আগতে আমাক আমনি কৰা নাছিলে। যেতিয়া আমি সিহঁতৰ বাসগৃহ সমূহ ভাঙি পেলালো, তেতিয়াহে সিহঁতে আম কাৰণ সিহঁতৰো মনত ভাৱ আহিছে চাগে, আমিতো ইহঁতক একো অপকাৰ কৰা নাছিলোঁ তেনেহ'লে ইহঁতে আমাৰ ঘৰবোৰ কিয় ভাঙিছে, সেইবিলাক ক্ষেত্ৰত আচলতে বাহিৰলৈ আমাৰ ৰাস্তা পথূলৈ আমাৰ বন্যপ্ৰাণীসমূহ ওলাই অহাৰ তোমাৰ এটা সাধাৰণ কথা হৈ পৰিছে, এইবিলাকৰ প্ৰধান কাৰণ আচলতে মানুহ। সেই ক্ষেত্ৰত চাবলৈ গ'লে চৰকাৰে এখন পাহাৰ কা আদেশ দিছে সেই পাহাৰ খন কাটোতে খুব বেছি আমাৰ এসপ্তাহত সেই পাহাৰখন নাইকিয়া কৰি পেলাব। কিন্তু আমি যদি চৰকাৰক কওঁ, আমাৰ গাঁৱত এখন পাহাৰ আনি দিয়ক সেইটো জানো সম্ভৱ, সেইটো কেতিয়াও মানে সম্ভৱ হ'বই নোৱাৰে। উম, সেইটো অসম্ভৱ কথা, কাৰণ কি হয় বিলাক বস্তু প্ৰাকৃতিক ভাৱে সৃষ্টি হয় এইবিলাকক আমি কেতিয়াও নিজাকৈ আকৌ সৃষ্টি কৰিব নোৱাৰো বা এইবিলাক কি হয় আমি এবাৰ কৰাৰ পিছত সেইবোৰ ধ্বংস হৈয়ে গ'ল আৰু, সেইবোৰ আকৌ পুনৰ হ'বলৈ যুগ যুগ বছৰ লাগে, এতিয়া আমি এখন পাহাৰত ক্ষেত্ৰত যদি চাওঁ, এখন পাহাৰ কি হয় অকল মাটিৰে সৃষ্টি নহয়, তাত বিভিন্ন ধৰণৰ গছ গছনি, গছ লতা, বিভিন্ন ধৰণৰ থাকে। এতিয়া আমি জানো যে, গছ হৈছে মানুহৰ একদম প্ৰধান বন্ধু, কাৰণ গছে, কি কৰে আমি এৰি দিয়া যি, কাৰ্বন-ডাই অক্সাইড গেছ, সেই গেছসমূহ গছে গ্ৰহণ কৰি পেলাই কি কৰে, আমাৰ মানে উশাহৰ যি উপযোগী গেছ অক্সিজেন সেই গেছসমূহ কি কৰে, গছে আমাৰ মাজলৈ এৰি দিয়ে। সেই ক্ষেত্ৰত কি হৈছে আমি গছ গছনিৰ জৰিয়তেহে জীয়াই থাকিব পাৰিছো, কাৰণ মানুহে দুদিন ভাত নোখোৱাকৈ থাকিব পাৰিব, কিন্তু কি মানুহে দশ চেকেনড যদি উশাহ ল'ব নোৱাৰে মানুহ সকলো মৃত্যু মুখত পৰিব, হয়। সেই ক্ষেত্ৰত আমি গছ-গছনিক নিজৰ বন্ধু হিচাপে বাছি ল'ব লাগিব কাৰণ, এখন পাহাৰত যিমানবোৰ গছ থাকে, আমি যদি ধৰা পাহাৰৰ এটা অংশ কাটি দিওঁ, সেই অংশটোত তোমাৰ নাই বুলি কলেও, ডেৰশ-দুশ মান গছ থাকে। সেই গছবিলাক যেতিয়া আমি ধ্বংস কৰি দিম, তেতিয়া কি হ'ব? আমি সেই গছ বিলাকৰ পৰা যিমান বোৰ লাভালাভ আমি পাই আছিলো, সেইসমূহ দিনক দিনে নাইকিয়া হৈ হৈ গৈ থাকিব। এখন পাহাৰ কাটি দিয়া মানে কি এটা আচলতে মানুহৰ এটা অংশ কাটি পেলাই দিয়াৰ নিচিনা হৈ পৰে। কাৰণ পাহাৰত যিবোৰ গছ লতা বা যিবিলাক আমাৰ গছ গছনি থাকে, সেইবিলাকে আমি চকুৰে নেদেখো কিন্তু, সেইবিলাকে আমাক জীয়াই থকাত সহায় কৰে। মানুহৰ আচলতে আৰ্থিক ভাৱে জীয়াই থকাটো অকল প্ৰয়োজন নহয়, এতিয়া যদি এজন ধনী মানুহক কোটি কোটি মানুহক যদি, তুমি দহ কাৰণে যদি একদম উশাহ ল'ব নোৱাৰা ৰুম এটাত বন্ধ কৰি দিয়া, তেতিয়া কি হব? তেখেতৰ জানো সেই টকা পইচা খিনি কামত আহিব? সেই আচলতে কথাবোৰ তেনেকুৱা, মানুহে, সেইবিলাক কথা গুৰুত্ব দিব লাগে। তেতিয়া তেওঁলোকে ভাবি আছে কি তাত আমি কোম্পানী বহাম, টকা পইচা অৰ্জন কৰিম, জীৱনটো ভাল জীৱন যাপন কৰিম। কিন্তু কি হৈছে সেই পাহাৰ খন যে তেওঁলোকে কাটি দিলে, তাত থকা যিবিলাক গছ-গছনি সেইবিলাকে সেইবিলাক যে নাইকিয়া হৈ গ'ল, সেইবিলাকে কি কৰিব ভৱিষ্যত? আমাৰ জীৱনটো মানে অসুবিধা কৰি তুলিব। কাৰণ গছ-গছনি নাথাকিলে আমি উশাহ ক'ৰ পৰা ল'ম বা আমি জীয়াই থাকিবলৈ উশাহ উশাহ-নিশাহ লবলৈ গছ-গছনি লাগিবই, সেই ক্ষেত্ৰত আমি চৰকাৰক যদি কওঁ, আপুনি যে এই গছ গছনিত দহজোপা বা ডেৰশ মান জোপা গছ যে আপুনি কাটি পেলালে এই ডেৰশ জোপা গছ আপুনি ৰোৱাৰ ব্যৱস্থা লওক, তেতিয়া জানো চৰকাৰে সেই ব্যৱস্থা লব, কেতিয়াও নলয়। কাৰণ এজোপা গছ কটাটো সহজ কথা কিন্তু, এজোপা গছ ৰুই পেলাই সেই গছজোপাক, পুনৰ আকৌ একদম পৰিণত স্থানলৈ অনাটোৱে